অ
কি খবৰ
ভাল ভাল তোমাৰ
মোৰো ভালেই দিয়া
কি কৰিছা
এ চাটৰপত গৈছিলো খোজকাাঢ়িব বৰষুডালেই দিলে
আমাৰতে অহা নাইচোন
অহা নাই নেকি
নাই
আমাৰ ইয়াতে আৰু বৰষুণ বৰষুণ দিছে পুৰা বতাহ মাৰি আছে মানে ভাল কৰিছে দেেই ৱেডাৰ টো ভাল লাগিছে
সনেকুৱা গৰম বাপৰেকেইদিন
কবাৰ দিনত যি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
এতিয়া অলপমান বতাহ মাৰিছে ভাল লাগিছে
পখেলা
হা
চাখেলা
চ তাহ খালো
অ
এতিয়া আছোে এনে তুমি খালা আছা
মই খালো দিয়া এই চিকেন বনাই আছো ৰবা বহুত দিন নিজে বনোৱা নাই আজি নিজে বনালো
বা কি হেৰি কি কয় কেনেকে বনাই আছছে ড্ৰাই ফ্ৰাই
নাই নাই এনেই ক গ্ৰেভি টাইপ
আচ্ছা কেেইতিটাইপ
মানে বহুত দিন নিজে মানে নিজে বনাই খাই আমি বেছি ভাল পাওঁ জানানে এ েষ্ট পাও
অ সেইটোয়েতো ভাল লাগে ম নিজৰ হাতৰো কেতিয়াবা খাব লাগে বনাই জানা
অ সেইটোোৱে এইকেইদিন এই ইণ্টাৰ্ণশ্বিপ গৈ থাকোতে বোতে সময়ে নাথাকে
সটোো এ কি আৰু ৱেডাৰ ৱেডাৰ দিমান হৈ গ'ল আৰু আজি একদম ঠাণ্ডা ঠাণ্ডা বতৰ চিকেন
তুমিিতো নাহাই আমাৰ তাতে আহা না
আৰু অকমান যদি ওচৰত থাকাহে তেনে ন গুচিয়ে গ'লো
সচাহা তুমি নাহাই কিবা
এ তাকে তো নিমিলে জানানে সময়ে নিমিলে
সেইটোয়েতো ইমান গৰম কৰ'বাত যাব মন যায় জানানে ৱ তাৰ পাৰ্কৈ পিনে
উ গৰমত ক'ত যাবা যাব চাব মন নাযায় ল্লাষ্ট তুমিও কিমান বছৰ হ'ল কহাই নাই
সচাৰ
মজোৱাানাই
ফছ তুমি আহিিবা
হা
ফাৰ্ষ তুমি আহিবা
আহিম আহি তোমাৰ হাতত খাব লাগিব নহয় যাম
অ
আৰু হেৰি কি কয় কাই আকৌ ইণ্টাৰণশ্বিপ আছে ন
আছে যাব লাগিল কাইলৈ
কাইলৈও যাব লাগিব ন ডেইলি ডেইলটাৰ যোৱা বহীতেকা সেয়াই হৈছে আৰু
তাকেেত্ৰ মনীীৰাগদায় নানে
অ তাকেইেতো
পিনে ভোকো লাগে সেই অকনমান িফিন দি একো নহয়
একোৱেই নহয় সচা কথা আমাৰ আমি তিনজন যাও ন এজনে আনে এজনে নানে আৰু মইো নিও এ কাইলে টিফিন চিফিন নিনিও চাগে মানে কিনো বনাই দিম ৰাতিপা ৰাতিপা
এ ৰাতিপুৱা এলাহ লাগে, সে উঠি বনাম।
উ এলাহ লাগে প্লাছ আমাৰ মায়ও মানে হেৰি কি কয় ফ্ৰাইড ৰাইচ গাল বনাই দিয়ে অকল অ বুট দি পিনে মানে মায়ও এলাহ কৰে বনাব ক'ত আৰু ৰাতিপুৱা ইমান স্পেচিয়েল বনাই থাকিব সেইটো কি কিিনিয়টমি টফিনত
এই ৰুটি ভাজি ফ্ৰাইড ৰাইচ সনেকেই লৈ গৈ আছো পচ্তা
অ ভালেই পাঁচ্তা চাস্তা নিয়াই আমাৰ আৰু নাই ফ্ৰাইড ৰাইচ গাল বনাই দিব সেয়াই আৰু
একে একে খাই আমনি লাগে
সেইটোো আমনি লাগি যায় পাই
তাকে ভাবি আছোঁ, কালি কি নিও।
মাংস বনাইছোঁ ন, তাৰে অকমান ৰাখি থোৱা। তাৰে ৰাখি থৈ পিনে। ন সেয়া অলপ ৰাখি ফ্ৰাইড ৰাইচৰ লগত নিব পাৰিবা।
অ' অ' সেইটোৱে কৰিব লাগিব। সদায় সদায় এনেকা, ইচ্ছাই নাযায় বনাই থাকিব নিজে নিজে।
উম্, সেইটো মায়ে কিয় মায়ে, মায়ে বনাই নিদিয়ে নি।
দিয়ে, মই নিজে বনাই লৈ যে বেছি ভাল পাওঁ জানানে।
হয়, অ' সেইটো হয় বাৰু ভাল লাগে, এ মই আৰু ৰাতিপুৱা শুই উঠি টিফিন বনোৱা হৈছে আৰু মোৰ।
তাকেই।
উম্, বৰ মেলা লাগে পাই মোৰ। মই উঠোৱেই দহটাত, ইন্টাৰ্নশ্বিপত যাবই হয় মোৰ এঘাৰটাত। টিফিন বনাম কেতিয়া, গা ধুম কেতিয়া?
অ', সেইটোৱেইটো মই উঠো চাৰে নটা, এই সেনেকেই। পতককে কিবা বনাই লওঁ
অ', তুমি জল্দি উঠা আকৌ আৰু যোৱা কেইটাত।
এ বাৰটাই বাজি যায়, অ' যাওঁতে যাওঁতে।
আচ্ছা, বাৰটাই বাজি যায় নেকি? মোৰ আমাৰ আৰু ওচৰত থাকি পেনো বাৰটা বাজে জানানে, তাৰে যে মেনেজ মেনেজাৰ জনে যে আজিলৈকে একো কোৱা নাই বুলিহে আমাক।
উম্।
মানে এতিয়া বেলেগ মেনেজাৰ হ'লেতো ক'লে হয়, ইমান দেৰিকে আহিছাঁ। এয়া কাম কৰা, সেয়া কাম কৰা, আমাক একোৱে নকয় জানানে। ভাল পাই বিৰাট চিল
অ',
দেৰিকে গ'লেও একো নকয়, গৈ পিনে বহি থাকো বিশ্বাস কৰা। কালি গৈ পিনে গৈছোঁ, বহিলোঁ বহিলোঁ বহিলোঁ বহিয়ে থাকি থাকিলো, তাৰপিছত টিফিন খালো টিফিন খাই গুচি আহিলোঁ। আমাৰ মানে এনেকুৱা হৈছে গৈছোঁ বহিছোঁ টিফিন খাইছোঁ। গুছি আহিছোঁ।
কালি আমিও চাৰে একো নকৰালে অ', মই কেইটাত বাৰতাত। ত দহ মানত গৈ পালোঁ। গৈ পাই ছাৰ অহা নাই হা, তাৰপিছত তাৰে তাৰপা কৈ দিলে, আমাক কৈছে চবে ঘৰে ঘৰে বুক লৈ যোৱা বুক ৰিভিউ লিখি আহিবা। ছাৰে ফোন কৰি কৈছে গুচি যোৱা। ভাবিছো টিফিন টো এনে যাব খাই বৈ গুচি আহিছো মানে যেতিয়া মানে সোনকালে যাব মন যায়। সিদিনাখন নিদিয়ে।
সেইটোৱেইেতো।
কি যে হ'ব। এই তুমি ৱাটাৰ ফল গৈ পাইছাঁ, মানে এইবিলাক যে আজিকালি ওলাই আছে। ছে গড় ভাঙা খামৰেঙা চাইডৰ।
অ', ৱাটাৰ ৱাটাৰ ফল ৱাটাৰ সেইবোৰ গৈ পাইছোঁ।
অ', অ'
গৈ পাইছোঁ মই, খামৰেংগা ফালে গ খামৰেংগা ফালে আছে জানোঁ।
আছে বুলে এটা হিডেন হয় সেইটো।
হয় নেকি?
উম্।
খামৰেঙগাটো নাজানো গড়ভাঙা চাইডে আছে নেকি সেইটোত গৈ পাইছে দেই।
অ', অ'।
গড় ভাঙা চাইডটোত তুমি গৈ পাইছানে।
মই আজিলৈ গৈয়ে নাপালো ইমান যাবলৈ ইচ্ছা আছে কোনো নোলায়ে ন।
সেইয়েতো আৰু অকলে, অকলেও যাব নোৱাৰে সেইবোৰ জেগাত মই আৰু তোমাৰ উম। গড়ভাঙা, গড়ভাঙা চাইডতো গৈ পাইছো খামৰেংগাতোত গৈ পোৱা নাই আৰু তোমাৰ এইটোত গৈ। পাইছো এ ৰ'বা এইটো কি নাম আছিল। কোনটো জেগা আছিল অ, ৰাণী, ৰাণী চাইডে।
অ', অ', সেইপিনে এটা আছে কপিলি ন।
অ, কপিলি ইয়েছ কিপলি
অ, নাই পোৱা মোৰ লগৰ বিলাকে সিখন যায়।
অ, কপিলি চাইডে গৈছো কপিলি চাইডে মই দুবাৰ গৈছো সেইটোত আৰু গড় ভাঙা চাইডেও গৈছো হা পানীত নামিছো, নামিছো ভাল লাগে তাতে বহি পিনে মানে চিপছ, টিপছ কিবা, কিবি লৈ যোৱা খাবৰ কাৰণে পানীত ভৰিতো দি, দি খাই থাকা বিৰাট ভাল লাগে। কি, কি নাই।
যুক, যুক
অ, জুক, চুক পোৱা নাই বাৰু কিন্তু ভয় লাগে জানানে। সাপ, চাপ ওলাই বুলি মোৰ বিৰাট ভয় লাগে।
মোৰ ভয় লাগে সাপলে আৰু জুকলেতো আৰু ভয় লাগে। ভৰিত ধৰিলে যে কেনেকা তেজ খায়। আছে চাগে ইপিনে জংঘল ন।
সেইফালে জংঘল নহয় আছে থাকিব পাৰে।
উম, এই তোমাৰ চাগে বাৰিষা বতৰত খুব ভয়।
বাৰিষা বতৰ অ, এতিয়াতো বৰষুণ, চৰষুণ দিছে ন ওলাব পাৰে ঠিক
তাকে তো কিবাকে বোলে গাত লাগিল কি হ'ব।
ইছ ৰাম জুক টু জুকেই এইবোৰ মোৰ মানে মোৰ জুক, চুক দেখিলে মোক কিবা গা, চা হিৰ, হিৰাই যায় জানানে।
আৰে মোৰ কেঁচু দেখিলে ভয় লাগে।
অ, আৰু তোমাৰ এইটো হেৰি বিচা ও
এতিয়া টো মই চাবই নোৱাৰো কেনেকুৱা
নকবা মোৰ এনেই এলাৰ্জি আছে মানে মই এইবোৰ দেখিলে মোৰ টো গা চা
মোৰো অকমান ভয় লাগে।
বিৰাট ভয় লাগে। অ, আৰু মানে মোৰ সেইকাৰণে এতিয়া নৰ্মেল ৱাটাৰ পাৰ্ক হলে বেলেগ কথা কিন্তু সইবোৰত যাব বিৰাট ভয় লাগে। জানানে এনে
তাকে আৰু আজিকালি ৰিজৰ্ট বিলাকতো মানে তোমাৰ সেই পুল বিলাক আছে না যাবলে ভাল।
চাঙ চাইডত আছে, দিচাঙতো আছে তোক
মই দিচাং গৈছো অ, বহুতবাৰ গৈছো পুলত যোৱা নাই মানে ইভেন্ট কৰো ন।
আচ্ছা, আচ্ছা।
তেনেকে
ৰিজৰ্ট কেইখনত এনেই গৈ, অ, এনেতো গৈছো বাৰু বহুত কেইখন দিচাঙত গৈছো, আহ। ৱাৰিছা বুলি এখন আছে সেইখনত গৈছো আৰু তোমাৰ আৰু তোমাৰ আছে ৰ'বা ব্ৰহ্মপুত্ৰ জংগল ৰিজৰ্ট বুলি এখন আছে সেইখনত গৈছো। সেইখনত মানে হেৰি সোণা পুৰ চাইডে কথা কৈছো সোনা পুৰত ভাল লাগে তাই ৰিজৰ্ত কেইখন ধুনীয়া। উম, কোৱা?
এইবাৰ ফ্ৰেচাছত কি পিন্ধিবা
এইবাৰ অ ফ্ৰেছাছ পালেহি ন
তাকেইেতো
আগসত নে এহে এবাৰতো আমাৰ চাগে লাষ্ট ফ্ৰেছ আছ নেকি মে বি
অ লাষ্ট
তাকে কি অ মই ভাব মই পাহৰিয়ে গৈছিলো জানানে বিশ্বাস কৰা যদি মই এতিয়া তুমি ক মনত পৰিলে কি পিন্ধিবা নো
মই একো ভাবি পোৱা নাই অ
মোৰ যে কাপোৰে নাই কি পিন্ধো মইতো আমাৰ ফেচ এনে নামতহে এনেও ফুৰিবই যাম
অ
মানে ফ্ৰেচছ কলত ক'ত ইমান গৰমত থাকিবা ইমান আৰু অডিটৰিয়ামটো যি ফুল হৈ যায়
ইমান অপমানেই মানুহ কিমান
মানুহ ইমান আৰু ইমান অ মই মোৰ ঘপকে মনত পৰিলো বা মোৰ মানে এযোৰ মিচিং চাদৰ মেখেলা আছে আমাৰ মাৰ মাৰ মাৰে হয় কিন্তু নতুনকে মানে নতুন হয় ত মায়ে মোক দিছে সেইযোৰ অ সেইটো মই দহি চহি মাতিলো কিন্তু ব্লউজ টো চিলাবলৈ বাৰ মইেইজোককেিন্ধিম নেকি কি য়্ল' কালাৰ মিচিং য়্ল' কালাৰ মিচিং চাদৰ মেখেলা নতুন আৰু সেইযোৰ মই অ এ একচুৱেলি কি জানা ফ্ৰেচছ চেচছ বুলি ক'লে শাৰী চাৰি পিন্ধে ভাল দেেখি ন
অ বেছি ভাল লাগে
এই চাদৰ মেখেলা তাদৰ মেখেলা পিন্ধি গ'লে এই চাদনাবিলাক ক'ত ভাল লাগে সৰস্বতী পূজা বিহু সেইবিলাকত ভাল লাগে এতিয়া ফ্ৰেচাৰছ বুলি ক'লে শাৰী শাৰী পিন্ধ যাব লাগে ধুনীয়াকে একদম
হাজাৰৰ তত এখনো শাাৰী নোপোৱা আৰু শাৰেী কেইখন এনেই পৰি থাকে তে আমাৰ চাবাচোন কতো পিন্ধাও নহয় এবাৰ পিন্ধা পিছত
সেইটোয়টো কথা মই আৰু কি কৰিলো জানানে মই সৰস্বতী পূজা সদিনাখনি ধুনীয়া শাৰী প বগাুি ফটো দেখি প মই ধুনীয়া একদম বগা শড়ী পিন্ধি গৈছো আৰু এতিয়া ফ্ৰেচাছত মই চাদনখিলাবিম কেনেকুৱা দেখিব ভাবাচোন
তাকে
মানুহে সৰস্বতী পূজাত এ কি কয় উম সস্তিপঠা চাদৰ মেখেলা পিন্ধি ফ্ৰেচাৰ চেচাৰত হেৰি শাৰী পিন্ধে অ মইস্বীজাতমান ধুনীয়াক ওলালো শাৰীাৰি পিন্ধি এয়াোইছ যদি ম চাদ মেখেলা পন্ধ অ লিব ত মইাদৰ শাৰী এখন চাব লাগিব ৰ'বা।
তাকয়
নহবা মই ভাবিছো ৰেড কালাৰ শ্লিভলেছ ব্লাউজৰ লগত মোৰ মানে এখন ব্লেক কালাৰ এনেো ফ্ৰেচ আছে ব্লেক পিন্ধিলেও কথা নাই ত' সৰস্বতী পূজাতে ব্লেক পিন্ধিব নাপায় বোলে
অ অ সেইটো হয়
অ সেইকাৰণে বগা চা বগা শাড়ীখন পিন্ধিছিলো অ কলা কাপোৰ পিন্ধিব নাপায় পূজা টাইমত ত' তাৰাবে সেইকাৰণে মই ভাবিছো এখন এযোৰ আছে ৰবা চাদৰ মেখেলা হয় কিন্তু মানে হেৰি টাইপ লাগে তুমাৰ এই ডিজাইনেবল হয় আৰু চাদৰ মেখেলা নালাগে।
অ', অ', শাৰীৰ নিচিনা
শাৰী টাইপে লাগে অঁ, মানে উ, মাজৰ হেৰি যোনখন চাদৰখন সেইখন ব্লেক কালাৰত হয়। আৰু যোনখন তোমাৰ অঁ, মেখেলা সেইখন ৰেড কালাৰ। আৰু চাদৰখন নেটৰ ব্লেক কালাৰ, ব্লাউজটো শ্লিভলেছ ৰেড কালাৰ পিন্ধলে হ'ল। ওপৰত ৰেড, মাজত ব্লেক, তলত ৰেড। উ, ভাল লাগিব ন, কম্বিনেচনটো?
অঁ।
তুমি কি পিন্ধিবা?
মই ভাবিছো চাদৰ মেখেলা এযোৰকে কিনো নেকি, শাৰী মোৰ পৰি থাকে বেকাৰ।
হয় নেকি, অঁ, তোমাৰটো বহুত ধুনীয়া ধুনীয়া শাৰীও আছে, সেই পিংক কালাৰৰ শাৰীখন নিপিন্ধিলাই। চোন এবাৰ যে কিনিছিলে
নেতৰ।
নেটৰ অ', সেইখন আকৌ ফুলি থাকে ন' আঠুৱা নিচিনা।
সেইটোয়েটো পিন্ধাব জানিলে কিন্তু ধুনীয়াকে থাকে।